অ', অ', ফোনটো উঠোৱা নাযা যায় নেটৱৰ্ক ইমান বেয়া।
অ। হয়। ফৰ জি কৰি থৈছা নে? ফাইভ জি কৰি থৈ দিছা?
ফৰজি চৰি ফাইভজি আছিল ফৰজি কৰিছোঁ। তেতিয়াহে আহিছে।
এইবাৰ অলপ কেয়াৰফুল।
আচ্ছা
এইবাৰ অলপ কেয়াৰফুল বোলো একো নকবি ইমানতা
অ', অ', অ', অ'।
উম। কি কবা আৰু
তোক কিবা একজাম দিব দিছিল বোলে? কিবা কিবি একজাম।
ভেটনাৰী বি ফাৰ্মাচ চবে একজাম দিবলৈ গৈ আছে।
উ চব এ চি ইউ ই টি অ', নিতটো দিছে কাফি নহয় নেকি? আৰু বাকী একবাৰ বোলে মদ খাই আহিছিল আৰু অলপমান আৰু ড্ৰিংকছ কৰি আহিছিল। তেতিয়া মানে বাপেকে কয় যে ই কি কয় নিজৰ কাৰণে সাত বছৰ নে কিবা আঠ বছৰ কৰ নে কৰে ন সেই সাত বছৰে দিব লাগিব বলে আব পাগলাগাইছে নেকি!
পাব সঁচাই পাব
ইচ্ ৰাম ইমান বেয়াকে
এতিয়া কলেজ ক'ত ল'ব নে আৰু ড্ৰপ দিব
কলেজ তো এই ইয়াতে চাইছে এই অ ক'ব নোৱাৰো ন নাম। মস্ত ডাঙাৰ পপুলাৰ হয়
আচ্ছা।
আমি তাতে যাও যাওকে আছো কিন্তু যাবই নাপালো। সেইখন অ অ অ পইচা যে দিব লাগিছিল এক্সট্ৰাকে দুশ টকা তাতে দিব নলো সেইখনত তাৰ পিছত এই আৰু নহয় ইহঁতে পাম যে আশা কৰি আছে। সেইখনত দিছে নাই পোৱা।
দেচোন
সেইটোৱে কিয় বা পোৱা নাই গম নাপাও।
এডমিশন চোন ষ্টাৰ্ট হলে
কি বা পোৱাই নাই বোলে পাও পাও কে আশা হৈ আছে। কি বা এতিয়া গম নাপাও মোক সোধাও নাই ইমান ভালকে সুধিম ন মই কলত সুধিম মই একো মেছেজোধ নোৱাৰ সেনকে
অ
এই এইটোত দিলে তাৰপিছত এই আৰু এখনত দিলে বি
উম হম হম।
সিখনত দিলে তাৰপিছত আ একদম আমি একদম দূৰত। ল'ম বুলি ভাবিছিলো যে। সেইখনত দিছে কিন্তু অ অ। সেইখনত কিন্তু এই কি কয় আশা নাই কাৰণ সেইখন ম লাগাতছে বেছি দূৰ এখন।
অ
তুমিখনত আশা নাই ইমানটা আৰু এখন আছে এই অ
কিন্তু পোৱা কিয় নাই।
গম নাপও। কিয় বা হোৱা নাই চবেচোন এতিয়া এডমিচন ষ্টাৰ্ট হল।
আইভো লাগছিল হয় তোক বোলে মানে মেৰিদ লিষ্টত আছা, হেনেকুৱা টাইপ টো লিখাই নহয়, হয় মেৰিদ লিষ্ট সিটো সেইটো একচেপটে কৰা নাই বা ৰিজেক্টে সেনেকে দেখাই ত একোঁ কৰা নাই মানে বা সেই দিয়া নাই নেকি এইখন চাৰ্টিফিকেট যে দিব লাগে যে ড্ৰপ লৈছা দিছি কাষ্ট কি হয়
অবিচি
এন চি এল আছে
আছে তাই চাগে সোধা নাই মই শুনিব লাগিব ত শাকব লাগে হিচামতে অ নহাই প্ৰাইভেটত কাম কৰি আছে চৰকাৰীটো কাম কৰা নাই লাগ থাকিব লাগে হিচাপতে অ
কিয়তে কিয় অহা নাই যদি মানে ড্ৰপ লোৱা এখন যদি নিদিল হয় তেতিয়া আহে কিন্তু মানে কোনোবা এ তাতো নাই না তোক ক'বই পাহৰিছে নেকি সোধাতো চাগে বহুত আগতে সুধছে চাগে অ সোধাই নাই ভালকে চাগে অ সেইটো কাৰণে গমেই পোৱা নাই
মই সুদাই ন ন ভাল ব লাগিব মই ইমান গৈছো নো মা চতে লাগে বেছিভাগতো বকত তেজ য হি মই সুধব টাইমে নাপাওঁ মই লিখি থৈ দিওঁ সেইকাৰণে মই এ লিখি থৈ দিওঁ মই নিজ জ ৱাথাসাপতে সেই নিজকে
সধিবি নহ'লেচোন মানে বহুত দেৰি হৈ গ'ল ছেকেন্ডত ছেকেন্ডত অ ব চি হয় যদি পাৰ্চেন্তিজ কিমান পাইছিল
এইটটি ভিতৰতে আছে আৰু
এইটটি ফাইভ এইট্টিৰ ভিতৰত
নহয় এইটটি এইটট এইটটি টু মান হ'ব এইটটি টু মান হ'ব অ অ এই টো ৱান এইটি থ্ৰী এনেকা হব। পাব লাগে কিন্তু এইবাৰ বোলে এইয়া কি কয় এইখনত কোনখন আছিল বা এই বি। খনত। নাইনটি। টু পাৰ্চেণ্টত গৈছো বোলে, অ বি চিতে।
অহ',
চব বেলেগ বেলেগ চাবজেক্ট হয়। জু'লজিৰ কাৰণে কিবা নাইনটি টু। বাকী কেইটাৰ কাৰণে নাই লৈ নাইনটি টু জু'লজি। বাকীখিনি চব বাপায়।
উম',
আশাটো লাগা নাই। মোক দিছিল স্ক্ৰীণশ্বত দিছিল মোক।
অ সেইটো হয় বহুত বেছি। এখনত ল'ব নোৱাৰা, এখন - এখনত এনেও বহুত বেছি।
উম', এখনত বহুত বেছি অহ',। এতিয়া যদি এই এখনত লয় আমি যে ল'ম বুলি ভাবিছিলো তাতে যে লোৱা নহল। সেইখনত ল'ম আশাত টো আছে, কিন্তু তাতে বহুত ষ্ট্ৰিক। বহুত ষ্ট্ৰিক হয় আৰু তাতে চাগে লাইব্ৰেৰী ল'ব বুলি কৈছে। হে। ক্লাছ শেই কৰিকিনে। মানে তালা মাৰি কেনে সেই কৰি যাব, লাইব্ৰেৰীত।
আচ্ছা, অহ',।
লাইব্ৰেৰী ল'ব আৰু তাতে। মানে ঘৰত যেনকে নৰে অহ', ইমান হাল্লা গুল্লা হয় থাকে কোনবাটো কোনবা মানুহ অহ', আহিয়ে থাকে। বোলে আৰু যেতিয়া কল কৰোঁ সদাই হেইগাল নহলে মাকে মাতবাও সেয়ে হৈ থাকে তহঁতৰ ঘৰত। গম পাইছোঁ এই অহ ঘৰত। নিজৰ ৰুম আৰু। কথা নিজৰ ৰুমো নহয় না। হয়', ঘৰতে আছে দেচোন।
উম',
হুহ', বেয়াই লাগে।
হয় দিম। ষ্টুডেণ্ট
এ সি হবা খোজে হা, যে মানে ই ক্ৰিয়েটিভিটিত বহুত আছে ই ডিৰেক্টৰ বা ক স্ক্ৰিপট ৰাইটিঙত বহুত ভাল।
উম।
সি এইবালাক হ'বলৈ খোজে ডিৰেক্টৰ বা এনেকা কিবা কিন্তু এইবিলাকে চাপৰ্ট নকৰে।
উম।
আমাৰ ইয়াতে আৰু
কিন্তু নেদে না আৰু নিজৰ মতে
সেইটোৱে। তাৰে ওপৰত পেৰেণ্টচ এনেকা, অ' মা।
পেৰণ্টছও ভাল নহয় তাতে।
আশা কৰি লাভে নাই, সেইকাৰণে ভাবি থৈ দিছো যে
অ' তাকচোন এদ কৰিছে এ জাস্ত।
কৰিছে অ' মেছেজ দিবলৈ কৈছিলো মই।
অ' ঠিকে আছে।
উম। এনে ঠিকে আছে, এতিয়া কিবা তাস আহিব ইটো তাস নাহে চাগে আৰু, হ'ব দে। এইটো টাস্কটো নাহে চাগে আৰু কিয় এই আমাৰ নেক্স যোনটো আহিব চাগে সিটোয়ে আহিব চাগে।
উম।
উম, আৰু এই আম, এইকেইটা কল কমপ্লিট কৰিব লাগিব কিন্তু। তাৰপিছত মেছেজ দিব কৈছে, মই তাইক মেছেজ দিম নাই বুলিকে।
মই নিদিও মেছেজ হোৱাৰ পিছত হে ডাইৰেক্ট দিম, তাইক কৈ লাভ নাই এনেও, তাইক মেছেজ দিছিলো মেছেজ চীন এ মাৰা নাই তাই। কেতিয়াবাতে মেছেজ দিয়া, কেতিয়াবাতে মেছেজ দিছিলো মই তাইক। কিবা কথাত নহয় সুধিছিলো যে কাত তাস্কটো কেতিয়াৰ লৈকে থাকিব। যদি মই দেৰিকে কৰো তেতিয়াও সেনেকা কৈছিলো মই, তাই একোৱে কোৱা নাই, চিনে মাৰা নাই।
অ' ।
মই মই হে ভাত খোৱাৰ পিছত আনিবা কাৰণে দিছিলো।
মই এটা কথা ভাবি আছো।
বহু নাই প নাই মানে
মই এটা কথা ভাব আছো অলপ দূৰত লৈ যা
অ
এ অত দূৰৰত অলপমান ম মই ভাবি আছো মই ইবিলাকতো এনেও চাপৰ্ট নকৰে মই গম পাইছো ইবিলাক কৈ একো লাভ নাই ডক্তৰ কোৱা এনে যদি ফচল কৰে এনেকা কি চাবজেক্ট হ'ব যে এনেকা কুক এই প্ৰেচাৰ চেচাৰ নিদিয়ে কি চাবজেক্ট আছে এনেকা বি চি এ আছে কম্পিউটাৰ কম্পিউটাৰ কি
কম্পিউটাৰত বহুত প্ৰেচাৰ নৰে কৰিব
এক কোন চাবজেক্ট জ কে নাই য'ত পাইছেলব খোজে শিকা আছে নৰে সেনকে ম চোৱাই নাই জানে নাজানও নহ কিন্তু মেটছ লোৱা নাই
নাই এতিয়া মেথছ লোৱা নাই ন ত আৰু কৰিব নে নোৱাৰে এটো কম্পিউটাৰ দিগদাৰ এইগিলতকে বেছি কি দিগদাৰ কম্পিউটাৰ হয়
উম বইছিলিল অ
উম
হেনকে
আৰু যদি কম্পিউটাৰ কৰে তেতিয়া ইঞ্জিনিয়াৰিং কৰিব লাগিব উম সেইটো আৰু বেছি দিগদাৰ নেটটো ঠিকেই যেইট টো বেছি দিগদাৰ উম ত নোৱাৰি হেনেকে
লেঠা দেই এই সেইকাৰণে এইবিলাক ষ্টেপত জোৱা নাই বহুত লেঠা হ'ব পিছত যে
কোনো ভাব আমাৰ কি হ'ব তেতিয়া এতিয়া গমেন্টত টো নাপাও এইট্ৰি পালেও নাপাওঁ
এইট্ৰি পালেও নাপাওঁ আমি
কি হব এতিয়া বেয়াকে ফাচিছচোন
আমাৰ ত আমাৰ বেয়াকে সঁচা কাছোয়ে আমি বহুত বেয়া ফছো
কমাৰ্চ ল'ব লাগিল এতিয়া আচলতে
সেই নলওঁ মই কমাৰ্চ যা
মই প্ৰাইভেটত নলওঁ
মইয়ো নলওঁ কিন্তু মোৰ মায়ে কৈ আছে যে এনেকা এটা কলেজত দিবা যে মিয়াই থাকক বা কিবাই থাকক থাকক বলে এনেকা কি ল কিব থাকো লগ কতই যদি নাপাওঁ কতই যদি নাপাওঁ কি কি কৰিব একোৱে নাপায় এতিয়া মোৰতো ভ ভয় লাগি আছে ইহঁতৰ কাৰণে আমাৰ আগৰ বেটছৰ কেইটাৰ কাৰণে আমাৰ আমাৰ লাগাতছে বেছি কম ইহঁতৰ ছোৱালী কেইটাতো আৰু কম
বাদ দি সিহঁতৰ আমাৰ টো ভাব
নহয় তই এটা কথা ভাৱ ন তই আমাৰ এই কলেজ খনৰ তিনি বছৰৰ পৰা এই একে ৰিজাল্ট হৈ আছে একে প্ৰগ্ৰেছ হোৱা নাই
উম
হয় ভাই তামাম ভাল লাগে আছ আৰু আজি আৰু চাৰে ওল্টা বেলেকে টিন টেনচন এটা দি দিলে ভয় খুৱাই দিলে আমাক
কিহ
কৈছে ন যে ইটো নহলে ইটোও নহব ভালকে কৰিব লাগিব
অ
গতিকে সি কি কয় যি চাব দিছে সেইটো যদি নাচা তেনেহলে যাব মানে পি াই কিটো চাব দিছে একেলগে চি চি বি চি খিনিও চাব দি আছে
উম মই এটা কথা তই একেবাৰে ভালকে গম পাও পি ৱাই কিয়ও মূৰাাও একো নাহে আজি লৈ আহিম পোৱা নাই ত গোটেই কুৱেশন বেং চি এটাও কুৱেশন নহয় কিয় পঢিম এম চি কিউ আহিব পাৰে পি বাই কিন্তু সেই কোৱেচন আনচাৰ নাহেটো পেছ নকৰো মই ইয়াৰ কথা গোটেইখিনি নুশুনো মানে গোটেইখিনি নুশুনো মানে অলপ চলপ শুনিম কিন্তু মই পি বাই কিউ নপঢ়ো কলেও ই মৰি যাক লাগিলে কয় কয় হলেও নপঢো মই কাৰণ এ চকুৰে মই নিজে দেখা পাই আছো ইমান বছৰে হঁতি এটাও যদি আহ হ নাই ত কিয় পাগালা নেকি মই পঢ়িম ভাবচোন তই নিজে হয় ন নহয় কচোন কথাটো
তেত তেৰি সেইটো কথা কোৱা নাই মই তই কৈচ বেংখন খুলিলে তই দেখা নাপা নেকি গোটেই কেইটা কুৱেচন বেলেগ বেগ এটাও ৰিপিট হৈছে নেকি এটা বছৰ অ সেইটো কথা কৈছো মই ত পি ৱাই কিউ চাই কি লাভ এম চি কিউ আহে এম চি কিউ আহে ন ডাউট মই চাইছো মই বহুত পাইছো অ কিন্তু সেই নাই কোৱেচন আনচাৰ নাহে কৰো ই কয়ো লাভ নাই বন পঢ়ো
উম উম দিগদা হৈছে বহুত কিন্তু লাভত আছে কিবা এটা তাত এটা দুটা বাইচাঞ্চ কিবা এটা কোৱেচন আহি যাব পাৰে
অ হেই এইটো এই কি বুলি কয় পি ৱাই কিউ অ লাকত এটা আহিব
এটা বা দুটা তাকো একদম সৰু সৰু লেচনৰ সেইটোয়ে তাত কেৱল তই সেই সৰু সৰুকেইটাই ভালকে সহজকে কৰি গছি যা
চ বি এছ ই পঢ়িম আৰু বুকনৰ কোৱেছ
স্কলাৰশ্বিপত পঢ়া ইটো বাৰু কেমিষ্ট্ৰিটো ভালকে দিয়ে দিছে এখন বুকে দি দিছে সেইখিনি যদি ভালকে পঢ়িছ সেইখিনি হৈয়ে যাব এইটো একো নকয়ে চোন এই বাৰ পি ডি এফ পি ডি এফ দি থাকে ইমান পি ডি এফ পঢ়ি চাম নেকি
কি কৰিবি আৰু